শুনা পাইছা?
অ, শুনি পোৱা নাই ভাল, ইণ্টাৰনেটৰ অসুবিধা চাগে। হ'ব পাৰে। হয় শুনা পাইছোঁ, হয় শুনা পাইছোঁ এতিয়া।
অ অ।
কি কৰি আছা তুমি? মই এই এনে বহি আছোঁ।
অ অ।
তুমি কি কৰি আছা? অ এ খালো, তুমি খালা নে?
অ মই চাহ খালো।
অ। মইও এই চাহ খাই, এনে বহি আছো এতিয়া।
অ অ, এতিয়া আজি গৰম কেনেকুৱা তোমালোকৰ তাত?
আজি গৰম বহুত পৰিছে, ৰাতিপুৱাৰ পৰা ৰ'দটো ইমান দিছে। গৰমত এতিয়াহে অলপ ঠাণ্ডা।
উম, হয় দিয়া। আজি আজি ৰাতিৰ ভাতসাঁজ কিহেৰে?
আজি ৰাতি মায়ে বনাব, এতিয়ালৈকে বনোৱাই নাই, অলপ পিছত বনাবহে। কি বনাই জানো এতিয়ালেকে গমেই পোৱা নাই।
আমাৰো কিবা নিৰামিষ বনাব চাগে, কাৰণ ইমান গৰম ন। দালি নেমু চেপি তেনেকৈ খায় ভাল লাগে এতিয়া গৰমত।
হয় দিয়া গৰমত খাবও মন নাযায় মাছ মাংস।
উম, পোৰা পানী খাই থাকিবা দেই, পানী খাই থাকিলে তেতিয়া মানে অলপমান গৰমটো কমি থাকে দেহত। পানীৰ পৰিমানটো পাই থাকিলে ভাল।
ঠিক কেতিয়া?
হয় দিয়া।
প্ৰিয় খাদ্য কি?
এনেই মোৰ প্ৰিয় খাদ্য মই এনেই নৰ্মেল মানে সাধাৰণ ভাৱে খায়ে ভাল পাওঁ।
অ' মোৰো অসমীয়া খাদ্য বৰ ভাল লাগে।
উম! ভাত খাইয়ে ভাল লাগে সাধাৰণকৈ এনেই ইমান মচলা জাতীয় মানে খাই ভাল নাপাও।
অ' ৰন্ধা বঢ়া কৰিব পাৰা নে?
অ' ৰন্ধা বঢ়া পাৰো অসমীয়া খাদ্য ভিতৰত সেইখিনিয়ে মানে ৰন্ধা বঢ়া কৰো আৰু সাধাৰণ কৈ যিখিনি খাই মানুহে। অ'এনে কি কি তুমি ৰান্ধিচা? অ' কি কি ৰান্ধিব পাৰা তুমি?
মই এনে সাধাৰণতে ভাত বনাও দালি চ দালিৰ আঞ্জা আদি বনোৱা হয়। খুব কম বন আমাৰো মায়ে বেছিভাগ
অ' আমাৰো একেই মায়ে বনায়। অ' অলপমান মাজে মাজে ইণ্টাৰনেট টো অসুবিধা কৰি থাকে।
অ' হয় দিয়া!
তাত তাতে আমাৰ এতিয়া মই পুৱা উঠো ৰাতিপুৱা ছয়টা বজাত উঠো। তুমি কিমান বজাত
হয় মইও সা ত বজাতে উঠো। পুৱা উঠি কি কৰা আহ?
উঠি লৈ অলপমান খোজ কাঢ়িব যাওঁ।
অ' স্বাস্থ্যৰ বাবে স্বাস্থ্যৰ বাবে খুব ভাল অভ্যাস নহয় জানো।
হয় দিয়া খোজ কাঢ়ি থাকিব লাগে, তেতিয়া ভাল ৰাতিপুৱা উঠি পানী একগিলাচ খাওঁ।
মই মোৰো সেই অভ্যাসত এতিয়ালৈকে পৰিণত হোৱাই নাই পানী খোৱাটো ৰাতিপুৱা শুই উঠি। অভ্যাস কৰিম বুলি ভাবো সদায় কেতিয়াবা খোৱা হয় কেতিয়াবা খোৱাই নহয়।
অ' অভ্য়াসটো কৰিবা অভ্যাসতটো কৰিলে অ' অভ্যাস টো কৰিবা। অভ্যাস টো কৰিলে বৰ ভাল হয় নিজৰ দেহটোৰ কাৰণেও ভাল, তোমাৰ দিনটো তোমাৰ বহুত মানে সতেজ হৈ থাকে দেহটো।
হয় অভ্যাস কৰিব লাগিব।
উম, অলপ ব্যায়াম কৰিবা কৰা নে নকৰা ব্যায়াম?
ব্যায়াম মাজে মাজে কৰা হয়।
কৰিবা। সেইটো খুব ভাল অভ্যাস স্বাস্থ্যৰ বাবে বহুত দৰকাৰ হয় ব্যায়াম।
হয়, তোমাৰ কৰা হয়নে ব্যায়াম?
উম, কৰি থাকো মই মাজে মাজে ব্যয়াম কৰো, এতিয়া অলপমান গাটোও ভাল নহয় বাবে মই কৰা নাই অলপ দিন ধৰি।
অ, গা ভাল পালে আকৌ। চেষ্টা কৰিব লাগিব আৰু
অ', এনেই তুমি খালী সময়ত কি কৰা?
মই এনে কেতিয়াবা মই কেতিয়াবা ফুল ৰুওঁ। আৰু খাদ্যও বনাই ভাল পাওঁ ছবি আকো, কেতিয়াবা গান শুনো, তেনেদৰে পাৰ কৰো আৰু তুমি?
হয় দিয়া, মইও তেনেকে মানে গান শুনি ভাল পাওঁ। কিবা মন মানে ভাল লাগা কিবা এটা বনাওঁ, তেতিয়া তেনেকে ভাল লাগে মনটো নিজৰ ভাল লাগে নহলে জীৱ জন্তুৰ লগত অলপমান এ মানে সময় বিলাক অতিবাহিত কৰোঁ তেতিয়া মোৰ ভাল লাগে মনটো।
হয়। জীৱ-জন্তু বোৰৰ লগত সময় কটাই সঁচাকে মনটো ভাল লাগে।
অ মোৰ
তাহাঁতক চাই থাকিলে মনটো এনে ভাল লাগে।
উম, খুব মৰমিয়াল জীৱ-জন্তুবোৰ, সিহঁতি ক'ব নোৱাৰে ন, নিজে মানে মৰমবোৰ তেনেকেই দেখাই মানুহৰ ওচৰত আহি।
হয়ে তোমাৰ ভ্ৰমণ ভাল লা এনে
অ', মোৰ ভাল লাগে, ভ্ৰমণ কৰিনো কোনে ভাল নাপায়। কোনেনো ভাল নাপাই কোৱাচোন,? বৰ ভাল লাগে ভ্ৰমণ। উ।
মোৰো বৰ ভাল লাগে।
উম।
আৰু অসমত বহুত ধুন ধুনীয়া ঠাই আছেও।
অ', হয় দিয়া। বৰষুণ পৰিলে হ'লেও গৈ বেছি ভাল লাগে। গৰমত অকমান ওলাব। গাত মানে একদম শক্তিয়ে নাইকিয়া হৈ যাই, ইমান গৰম পৰিছে।
হয় দিয়া, বৰ গৰম পৰিছে এইকেইদিন।
গৰমটো আচলতে আমাৰ নিজৰ ভুলৰ কাৰণে পৰা নিচিনা হয়। আ, মানুহৰ নিজৰ ভুলৰ বাবেই
গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। আজিকালি মানুহে গছ ৰোপন কৰাতকে বেছি কটাই ধ্বংসই কৰিছে। কাটিয়েই পেলাইছে। বৰ্তমানৰ চৰকাৰখনেও
হয় দিয়া, আজিকালি, মানে, ডাঙৰ-ডাঙৰ কাৰখানা বনোৱাত বেছি গুৰুত্ব দিয়ে ন?
অ', তাৰ ফলত প্ৰদূষণো হৈছে। সেইবাবে আৰু উপায় নাই আৰু
উম। হয় দিয়া।
আজি দিনটো কেনেদৰে পাৰ কৰিলা
এ, আজিৰ দিনটো গৰমতে গৈছে, জানা। একদম বহুত গৰম পৰিছে। তথাপিও, মানে, আছোঁ আৰু যেন-তেনকৈ গছৰ তলত বহি পানী, ঠাণ্ডা পানী খায় তেনেকেই মানে, দিন টো পাৰ কৰিছো আৰ
অ', ময়ো হে একেই। দুপৰীয়া কিহেৰে ভাত খালা
দুপৰীয়া আজি, আ, পুৰা পাতলাকে খালো আৰু, ভাত, দালি আ তাৰ পিছত পাপৰ খালো। হয় দিয়া।
ময়ো এই নিৰামিষে খাইছোঁ এইকেইদিন।
উম।
ঘৰত সকলোৰে ভালনে?
অ', ভাল দিয়া। তোমালোকৰ ভাল?
আমাৰো ভালেই।
অ', খুৰী কেনেকুৱা? খুৰীৰ গাটো ঠিকে আছেনে?
অ', ভালেই। ঠিকে আছে। আৰু, তোমালোকৰ মাহঁতৰ সকলোৰে ভাল? গা ঠিকে আছে সকলোৰে?
দিয়া। খুৰা ক'লৈ গ'ল? ঘৰতে আছেনে?
অ', ঘৰতে আছে।
অ', হয় দিয়া। এনেই খোৱা-বোৱা তোমালোকৰ কিমান সময়ত হয়?
আমি, আমি ন, আঠটাৰ পৰা নটা বজাৰ ভিতৰৰ সময়খিনিত খায়েই দিওঁ। সোনকালেই খোৱা হয় আমাৰ। ভাত সোনকালে খাই পেলাই, শুয়েই যোৱা হয়।
নাই, এইটো বহুত ভাল অভ্যাস হয়। সোনকালে খাই বৈ শুৱাটো।
আমাৰ মানুহ, পৰিয়ালৰ সদস্যও কম। সেইবাবে, আৰু বেছি দেৰিলৈকে থকা নহয়েই।
অ', ঠিকে আছে। আমাৰো, মানে, অকণমান দেৰি হয় বাৰু। এইটো বেয়া অভ্যাসেই হয়। তথাপিও, মানে, অলপমান মানুহখিনি সৰহ ন আমাৰ, গতিকে কে অলপমান দেৰি হয়।
হয় দিয়া।
উম, বাকী পঢ়া-শুনা কেনেকুৱা চলি আছে তোমাৰ?
বাকী পঢ়া-শুনা মধ্যমীয়া বুলিয়ে ক'ব লাগিব। বৰ এটা ঠিকো নহয়, মনতে নাথাকে চোন আজিকালি।
হয় দিয়া অলপ মান
পঢ়ি যাওঁ পাহৰি যাওঁ আ।
ভালকে পঢ়া শুনা কৰিবা।
অ' সেয়াই।
উম। আহিবা কেতিয়াবা আমি লগ পাম
অ' ঠিক আছে, লগ পাম বুলি আশা থাকিল আৰু।
অ' তোমালুক কৰ তোমালুকৰ ফালে গ'লেওঁ এ যাম বাৰু তেতিয়াহে তোমাক তেতিয়া লগ
আহিবা দে। বনাই খুৱাম তোমাক মই।
অত তোমাৰ হাতৰ খাবলৈ আকৌ মন যায়। উম। যাম দিয়া, কেতিয়াবা গ'লে তোমাৰ ওচৰত যামেই।
অ, আহিবা।
উম। তাকেইতো এতিয়া তো নটা বাজিলেই নটা বাজি
অ'হ, নটা বাজি গ'ল নাই। উম, খোৱা-বোৱা মানে আজ আজি দুপৰীয়াত আমি অলপ দেৰিকে খালোঁ। তাৰ পাছত এতিয়া মা এ বনাই আখিছে কিন্তু খোৱা হে নাই। খামেই আৰু।
গৰম টো বিহুত জে। উম।
হয়। তোমালোকে কেইটা বাজত খাবা আজী?
খামেই আৰু অলপ পাছতকে। গৰমটো। বহুত নহয়, খাবই অলপমান। গৰমত গাটো ভাগৰুৱা হৈ যায়। শুই দিম আৰু।
সেইয়া আৰু। বৰ ভাগৰ লাগে।
হয় দিয়া।
দিনাচার্য্য এনেদৰে পাৰহৈ গৈ আছে আৰু।
অ' তাকেই, দিয়া তোমালোকে খাই বৈ শুবা আৰু নহ'লে ন, ৰাখোঁ।
অ', ঠিক আছে দিয়া। হব।
ঠিক আছে দিয়া ৰাখিছোঁ। উম, উম।